হেল্ল'।
অ।
এনেই মানে আছিলো বহি আছিলো বৰষুণ চাই আছিলো।
অ বৰষুণ দিছে নেকি তোমাৰ তাতে।
অ আমাৰ ইয়াতে বৰষুণ দিছে তোমালোকৰ তাতে বৰষুণ দিছে নে।
নাই দিয়াচোন আমাৰ ইয়াতে তোমালোকৰ তাতে দিলে নেকি অ। অ কেতিয়াবা এনেকুৱা হয় যায় তোমাৰ কেতিয়াবা মানে এনেকুৱা হয়। এক জেগাত দিয়ে এক জেগা নিদিয়ে সেনেকোৱা।
অহ সেনেকোৱা হৈ যায় অহ।
এ চাহ পানী খালানে।
অ খালো তুমি।
অ ময়ো খালো দিয়া কি কি খালা আজি।
মই মানে গৰম গৰম ভাত খালো মানে সে আৰু ভাত চব। যি তুমি।
আচ্ছা ভাত চব্জি খালে নেকি আজি। মই আজি ব্ৰেড খালো।
অহ।
অ এ তুমি সেইদিনা যে অম্বুবাচী মেলাত গৈচিলা কেনেকুৱা লাগিল।
অ ভালেই লাগিল কিন্তু বহুত ভিৰ আৰু তোমাৰ সেই একো মেনেজমেণ্ট মানে ভাল নহয় আৰু। মানে বহুত পপুলেশ্যন হৈছে আৰু জাগা কম যাবলে।
ঠিকেই কলা মইয়ো সেই মইয়ো গৈছিলো অ মইয়ো সেইদিনা যে গৈছিলো মোক। কো ভাল লাগিছে কিন্তু তোমাৰ এ তুমি যি কেল‌ কলা যে মানুহৰ ভিৰ সেইটোয়ে মই যেতিয়া গৈছিলো তেতিয়া ইমান মানুহৰ ভিৰ আছিল ন। আৰু তোমাৰ মানে তলত যে ৰাস্তা তাত তাতে মেনেজমেন্ট ইমান ভালকে কৰিছে কিন্তু যেতিয়া ওপৰত গৈছো ন মন্দিৰৰ তাতে তাতে মানে ভালকে মেনেজমেণ্ট কৰাই নাছিল।
অ অ সেইখিনি ৰাস্তাটো বহুত বেয়া হৈছে। আৰু মানে কি হৈছে ঠেক হৈ গৈছে একদম মানে একদম পাতল ৰাস্তা। আৰু মানুহ বেছি মানে তোমাক খোজ কাঢ়িবও নালাগে। তুমি নিজে নিজে গৈ পাবা মানে এনেকুৱা।
উ ঠিকে ক'লা সেইটোত আৰু নহয় মানে যিটো তে আমি গৈছিলো ন তোমাৰ ইমান ওপৰত ইমান মানে উঠি গলো ন ইমান তলৰ পৰা ওপৰত উঠি উ গলো যেতিয়া আমি মন্দিৰ পালো ভাবিলো যে পাই গ'লো এতিয়া বুলি ভাবিল বিলো তাৰ পিছত কি কৰিলে পুলিচতে আমাক এই তলেদি ৰাস্তা বেলেগ ৰাস্তা দি যাব দিছে।
অ আমাকো এনেকে কৈছে জানানে?
সেইকাৰণেতো আৰু সেইটো ৰাস্তা দি মানে যোৱা বছৰ মই যোৱাই নাই সেনেকুৱা ৰাস্তা আৰু-
অ মইও যোৱা নাই সেনেকুৱা ৰাস্তা তাত যোৱা নাই মই একদম ডাইৰেক্ট ওপৰত চিধাই গৈছো। ছিলো মানে তেতিয়া বন্ধ দিয়া নাছিলে ৰাস্তাই এইবাৰেই দিছে এনেকুৱা
তোমাৰ মেইন গেটৰ পৰা যাবই দিয়া নাই উম উম।
সেইটো যদি ৰাস্তা খুলিলে হয় তে মানুহৰ ইমান কষ্ট নহলে হয়। উ মানুহ গৈ কেনে ঘূৰি আহিব পাৰিলে হয় টাইমত
উম ঠিকেই কলা উম উম মানে সেইটো তোমাৰ মানে সেইটো ৰাস্তাতে সেইটো মানে কি কৰিছিল যোনটো মানে যোৱা ৰাস্তা আছে ন সেইটো মানে অহা মানে এইটো তোমাৰ যোৱা ৰাস্তাটো বেলেগ কৰি ছে আহা ৰাস্তাটো বেলেগ সেইটোটো কৰিছে মেইন গেটৰ পৰা সেনেকুৱা কৰিছিলো কিন্তু তোমাৰ যোৱাতো সেইটোৰ পৰা হ'ব লাগিছিল ন তেতিয়া মানে আহোতেতো ইমান একো নাল এইটো নালাগে ন ভৰি চৰিত নিবিষাই ন তোমাৰ যাওঁতে বেছি টাইম লাগে আৰু ইমান গৰমত হয় ন এনেতো তোমাৰ মেনে পানীৰ চানীৰ ব্যৱস্থা কৰাই আছিল কিন্তু হ'লে অনা তোমাৰ মেইন যোৱাইটো নহ'লে কেনেকুৱা হব ন তোমাৰ এনে মেনেজমেন্ট পানী চানী খোৱা বস্তু কৰিলে তো অকল নহব ন
আৰু পুলিচ বোৰো ইমান ধ্যান দিয়া নাই পিনে পুলিচ বোৰৰে এনেকুৱা চব ভিৰ হৈছে হৈছে আৰু এনেকুৱা সেইটোও নহয় যে অলপ সেনে কৈ কাৰণে মানে কি এ মানুহবোৰক ক'লে হয় যে অলপ ভিৰ নকৰিব নহলে আপু আপোনালোকৰে কষ্ট হ'ব।
ঠিকে কলা আৰু ইমান তোমাৰ ইমান মাখা পুলিচ আছিল। কিমান আছিল তোমাৰ পুলিচ চবে আছিল হা চবে চাব লাগিছিল কিন্তু মানে সেনেকুৱা চোৱা নাই তোমাৰ মানে ইমান মানুহৰ ইমান ভিৰ হৈছে ন তোমাৰ এই বেলেগ বেলেগ জাগাৰ পৰা আহিছে মানুহ
অ যোৱা বছৰ ফুৰিবলে গলো তাতে ইমান ভিৰ পোৱাই নাই এবাৰেই ইমান ভিৰ পালোঁ আৰু তাৰ পিছত মাৰপিটো লাগিছে কতবা ক'তবা এনেকুৱা আৰু মানে মেনেজমেন্ট ইমান ভাল হোৱা নাই
উম আৰু এবাৰ তো মই বেছিকে সাধুও দেখা নাই তোমাৰ। যোৱ বাৰ উম তোমাৰ যোৱাবাৰ বহুত সাধু আহিছিলে এইবাৰতো দেখাই নাই ইমান
এবাৰ ইমান অহা নাই সেইকাৰণে
হয় ঠিকেই হলে এইবাৰ ইমান অহা নাই তোমাৰ আৰু এবাৰ তোমাৰ বাহিৰৰ পৰা মানে ইমান। ইমান মানুহ আহিছে তোমাৰ এই ত মানে ৰাস্তা ৰাস্তাৰে তোমাৰ উম উম হয় ঠিকে কলা টুৰিষ্ট বোৰ বেছি আছিলে টুৰিষ্টো তোমাৰ আহি থাকে এনে বাহিৰৰ জেগাৰ পৰা বহুত মানুহ আহে
অ
ভালে লাগে এনে দেখা পাইছিলে নে টুৰিষ্টবোৰক
অ ময়ও দেখিছিলো মানে এটা দুটাক কিন্তু ভিৰ আছিলে ন ইমান মানে ধ্যান নাযায় আৰু মানে চিধা গৈয়ে আছিলো।
অম্বুবাচীৰ মেলা পৰা কি কি ল'লা?
অম্বুবাচীত এটা ফেনে ললো ৰবা ইমান গৰম আ ছিলে যাওঁতে যাওঁতে গৰম লাগি আছিলে, আহোতেও গৰমতে ফেন মাজৰ ৰাস্তাত উঠাই লৈছো, কিনি লৈছো আৰু সেই ফেনৰ হাতখনিত দিও দেওতে দেওতে মানে ওপৰত গ'লো তলত নামি আহিলো এনেকোৱা আৰু।
ফেনটো ভাল আছিল নে?
ফেনটো ভালে আছিলে। আৰু সেই খেলনা যে কয় যে সৰু বাচ্ছাৰ টয় সেইটো কিনিলো আৰু। আৰু তুমি কি ললা আম্বুবাচীত?
টয় এই খেলা এই মানে সৰু পুতলা ভাল লাগে টো চাই কিনে ভাল লাগে তোমাৰ অলপ মানে এ কি কয় তোমাৰ এই হাঁহৰ নিচিনা মানে ডাকৰ নিচিনা আছে এইটো দেখা ত ভাল লাগে তোমাৰ এইটো লৈ ছো আৰু তোমাৰ এই কি কয় পামচো লৈছো এ
অ।
আৰু ইমান কমতে পাইছো পামচুটো এশ টকাত পাইছো, ইমান কমতে পাইছো।
অ কমেই দেখোন।
নহয় এই জুতি বুলি কয় এ পাঞ্জাৱী হঁতৰ থাকে ন জু তি সেনেকোৱা অ, অ অ হয় ডিযাইন ত সেইটো আগৰ খিনিত অ সেনেকোৱা লৈছো, ইমান কমত পাইছো এশ টকাত পাইছো ভাবা। আৰু মোৰ লগৰ লগৰী এজনী মানে অ তোমাৰ হাণ্ড্ৰেড ৰূপিছত আহ পাচটা পাচটা চুৰি মানে, কি কয়
জোৰা খাৰু অ।
অহ।
এই কি কমতে দি
সাতটা মানে পাচটা লৈছে আৰু তাই মানে আৰু দুটা বাৰু খুজি লৈছে। সাতটা হ'ল তোমাৰ চ ভাবাচোন, এশ টকাত ইমান ভালকে পাইছে ইমান সাতটা তোমাৰ এ চু এ কি হয় খাৰু পাইছে।
সেইটো চোৱাচোন কি ধুনীয়াকে
উম উম আৰু বহুত কম আছিল বস্তু বোৰৰ দাম বহুত কম আছিল, বাহিৰৰ পৰা আহিছিল ন সেইকাৰণে। বৰ কম আছে। উম উম, তোৰ ফেনটো কেই কিমানত লৈছা?
মই ফেনটো তোমাৰ বিশ টকাত লৈছো।
অ ইমান কমতে পালাচোন বিশ
অ।
সৰু আছিল নে ডাঙৰ?
হেণ্ড ফেন যে নহয় নেকি হাত খনি যে এনেকে ঘূৰাই-ঘুৰাই হাতে, প্লাষ্টিকৰ।
অ'-অ' অ', সেইটো ললা নেকি? আৰু তোমাৰ এই আজিকালি নতুন ওলাইছে যিহটো ফেনটো সৰু যে থাকে?
অ'- অ', সেইটোতো-সেইটো নললো, সেইটো জলদি বেয়া হৈ যায় যে সেইকাৰণে।
ঠিক কলা সেইটোতো বেয়া হৈ যায়।
অ', আৰু খেলনাটো তোমাৰ সেই বেছি দাম লোৱা নাই, চিক্স টি ৰূপিচত দিছে।
অ', ছিক্সটি ৰূপিচ, কেনেকুৱা আছে?
এই যে দামৰো বজাই যোয় সৰুত
অ'-অ'-অ', হয়, ভাল লাগে ন এইটো?
অ', সেইকেইটা মানে ভাল লাগে আৰু। নাই-নাই, মোৰ ঘৰত মাইনা আছে এটা তাৰ কাৰণে লৈছো আৰু। তাই ভাল পায় এইবোৰ, তে মই গৈছিলো ফুৰিবতে আনি দিলো আৰু। মানে ইমানে মানে ভিৰ আছিলে সেই। তোমাৰ যে সেহত যে থাকে না বৈষ্ণ দেৱী। সেনেকুৱা ফিল আহিছে পুৰা
অ অ হয় ঠিকেই হ'লা আৰু এনে কিবা খোৱা বস্তু ললানে
খোৱা বস্তুতো লোৱা নাই মানে আমি এইখিনিত সি কাৰণে মানে খালো আৰু ওচৰত মানে। মানে ঘৰৰ ওচৰলৈ আহি সেই কাৰণেই এইখিনিত দটা ৰেষ্টুৰেন্টত বহি কেনে খালো আৰু এনেক আৰু একো মানে ইমান কিনা নাই আৰু ইমান ভিৰ আছিলে ন
উম।
ভিৰখনত কিনিব ইচ্ছা ন।
আমিতো তাতে খালো এই মন্দিৰৰ ওচৰতে তোমাৰ এটা আ আছিল হোটেল তাতে খালো পুৰি চব্জি খাইছো ইমান দাম পুৰি চব্জিৰো। সত্তৰ টকা লৈছে উম হয় সেইটোতো হয় সত্তৰ টকা লৈছে ইমান বেছি বেছি দাম লৈছে তোমাৰ তাতে খাইছো পুৰি চব্জি খালো আমি মানে ৰাতিপুৱা যৰাত মানে একো খোৱা নাছিল? ন সেইকাৰণে আৰু একো হোৱা নাই আৰু ইমান খালী ভৰি গৈছো। সেইকাৰণে ইমান ভাগৰ লাগি গৈছে উম তোমালোকে খালি। ফোৰিব গৈছিলা নে।
আমি মানে ওপৰলৈ চেন্দেল পিন্ধি গৈছো আৰু মানে ভিতৰত চেন্দেল নিয়াত। নাই।
অঁ অঁ
তোমালোকে খালী ভৰি গৈছা তে চেন্দেলযোৰ পালানে।
অঁ অঁ পালো আমি চেডেল যোৰ মানে তলতে ব্ৰিজৰ কাষতে এটা আছিল তোমাৰ ফ্ৰীতে চে চেন্দেল মানে থৈ দিছিলে তাতে দিছিলো তকেট নাম্বাৰ লৈছিলো? মানে সেইবোৰত ভালকে থৈ দি। তোমাৰ সেইবোৰে মানে মেনেজমেন্ কৰি ন তোমাৰ এ সেইকাৰণে আৰু। থৈ দিছিলো সেইকাৰণে আৰু ওপৰতো তোমাৰ ওপৰত তোমাৰ ভাল মেনেজমেণ্ট নাই মানে তলতে ভালকে মেনেজমেট কৰা আছে ওপৰত নাই ওপৰতিনি মানে চবেই। তেনেুৱা কৰা আছে ৰাস্তা ৰাস্তা তোমাৰ এ কি কয় মানে পানীৰ এইটো ব্যৱস্থা। চষ্টা কৰা আছিল ন।
খোৱাৰ ব্যৱস্থা বেছি আছিল অঁ সেই কাৰণে কিন্তু ভাবা যাৰ মানে বেমাৰ আছে কেনেকে কিয় যাব ইমান। সেই কৰি সেঁতে ইমান ৰাস্তাবোৰ চব ৰাস্তাই ব্লক কৰি দিছে। যিমান গলিবোৰ আছিল সেইবোৰো বন্ধ কৰি দিছিল?
উম উম অঁ গোটেই তোমাৰ গলি। আমি ভাবিলো গলিৰ পিছফালেদি য যাওঁ বুলি তাতেও বন্ধ কৰি চবতে বেৰি লগাই থৈ দিছে সেনেকুৱা কৰিছে আৰু চবতে এ। পুলিচ আছিল সেনেকুৱা কৰি যাবই দিয়া নাই আমি ইমান যাব বিচাৰিছো আৰু তাতে তোমাক থিয়ও হব দিয়া নে সেনেকুৱা কৰিছে? হয় যেতিয়া আমি গলো মন্দিৰৰ যাই দৰ্শন কৰিলো কৰিলো তাৰপিছত মানে পুলিচ থিয়াই হ'ব দিয়া তাতে পুলিচ আছিল তোমাৰ চিভিল আৰু এন চি চি আছিল বহুত কেইজন মানে আৰু মানে। তাতে মানে থিয়াই হ'ব দিয়া নাই আমাক অলপো দিয়া নাই ফটোও তুলিব মানা কৰিছে সেনেক
অহ
বহুত যেনেকা থেপা থেপিত আৰু সেইটো কৰি কিনে আহিছো আৰু তলত যেনে তেনে ওপৰত পালো। উম উম দিয়া ঠিক আছে দিয়া ৰাখো উম থেংক ইউ।